অ কি কৰি আছা?
এনে বাহিৰত বহি আছো তুমি
অ হয় নেকি অ খবৰ ভালনে?
তোমাৰ?
অ মোৰো ভাল দিয়া এ, কি ভাত চাত খালানে?
ভাত চাতটো বাৰু খোৱা নাই বৰ্তমান। খাওঁতে খাওঁতে দেৰি হৈ যাব তোমাৰ কেতিয়া তোমাৰ খালানে
অ আমাৰো অলপ দেৰি হ'ব দহটা মান বাজিব‌ বাজিয়েই যায় আমাৰ খাৱাতে আৰু, এ দি দুপৰীয়া কি খালা?
দুপৰীয়া মই তোমাৰ আজি তেনেকুৱা দুপৰীয়া ভাত খালোঁ আৰু ভাত তাত আৰু দালি আলু আৰু ভাজি। তুমি দুপৰীয়া কি খালা?
তুমি দুপৰীয়া কি খালা?
কি কলা? কি কলা? হেল্ল'! হেল্ল'!
আহ, শুনিছে?
শুনি পাইছা নে? উম উম। কোৱা। দুপৰীয়া অ' তোমাৰ এই দালি, ভাত আৰু আলু। পিটিকা খালো ইমান গৰম দিছে ন, সেইকাৰণে একো খোৱা নাই।
হয় নেকি? অঁ মানে বতৰটো আজি অলপ মানে
উম উম নহয়, তোমাৰ দিনত বহুত গৰম দিছ চিলাৰ তাৰ পিছতে বৰষুণ দিলে তোমাৰ গধূলি মান বৰষুণ দিলে। এতিয়াতো অলপ ঠাণ্ডাই আছে, হলেও মানে অলপ গৰম গৰম ভাৱ লাগি আছে এনেকুৱা।
আমাৰ পাতে বৰষুণ দিয়া নাই, মানে ৰ'দে দি দুপৰীয়াৰ পৰা মানে ৰ'দে দি আছে মানে বতাহ-চতাহও দিয়া নাই। তাৰপিছত, চাহ এনেকুৱা মানে নাই, এনেকুৱা গৰমেই লাগি আছে। সেইকাৰণে বাহিৰত বহি আছোঁ।
আচ্ছা, হয় নেকি? অ' সেই টোতো হয় তোমাৰ এ মানে বৰষুণ দিছে, দিলেও তোমাৰ সেইয়া তোমাৰ জাগা-জাগাত বানপানীও হৈছে।
উম, বৰষুণৰ বতৰত এইটো বানপানীৰ সমস্যাটো আগৰ পৰাই চলি আছে। এতিয়াও বানপানীৰ সমস্যাটো হৈ আছে বাৰু।
উম-উম হয় এইটোতো হয় তোমাৰ বহুত মানে অ, বানপানী হয় তোমাৰ এই ৰাস্তা-ৰাস্তা ঠাই বহুত বানপানী হয় আমাৰ ফালে তোমাৰ এই গণেশগুৰিৰ ফালে বহুত বান পানী হয় তোমালোকৰ খালে হ'লে হয় নে?
আমাৰ পানেও বৰ বানপানীতো সমস্যাটো এতিয়া বৰ্তমান বেছিকে বাঢ়ি গৈ আছে কিয় বা?
অ', অ', হয় নেকি তোমাৰ হলেও মানে এই মাজতে তোমাৰ ইমান শুকাই গৈছিলে নহ গছ-গছনিবোৰ শুকাই গৈছিলে সেইকাৰণে মানে এতিয়া বৰষুণ দি আছে আৰু ভালে হয় তোমাৰ গছ-গছনিবোৰ এতিয়া হয় আছে সেইকাৰণে ভালকে শাক-পাচলিবোৰ হ'ব ন তোমাৰ। বৰষুণ দিলে ত তোমাৰ এই কেতিয়াবা হয় যে বহুত দি থাকে আৰু এতিয়া তোমাৰ চিজনে আহি আছে ন বৰষুণ
হয়-হয় তুমি ঠিকেই ক'লাছি যেনো আহি আছে মানে বৰষুণ বৰত কি কৰিবা বৰষুণ দিলে অ, বানপানীৰ সমস্যা হয় আৰু তোমাৰ এতিয়াতো ম মেঘালয় চাইডে অ, নহ অৰুণাচল প্ৰদেশত তুমি দেখিছাানে যিহেতু বানপ পানী এটা কলনীয়ে বাহাই লৈ গৈ যে মানে এনেকুৱা দেখিলে বিৰাট বেয়া লাগে পানীৰ সমস্যাটো মানে ক'বই নোৱাৰি। কেতিয়াবা হাততকে আহিলে মানে বৰষুণ বতৰত মানে বান পানীয়ে মানে ঘৰ দুৱাৰ বই লৈ যায় সিহঁতৰ কিমান লাগতীয়া বস্তুবোৰ আৰু
দুখীয়া মানুহৰ তোমাৰ ঘৰ বোৰে এই যে পাক কাৰ ঘৰ নাথাকে নতুমে বেৰা ঘৰ হ
আহ নহয় তাতে মানে এ তাতে মানে পাক এটা ঘৰ চহৰ একো যোৱা নাই মানে ৰাস্তাই পূৰা পূৰা পানীয়ে পুৰা উঠাই লৈ গৈছে।
তিটো ভাল নাই চাগেহে মানে তাত সেইফালে মাটিত
নহয় এইটো ওপৰৰ পৰা পাহাৰৰ পৰা অহা পানী ন বহুত
অ অ হয় নেকি তোমাৰটো এই চুইচ গেট খুলি দিছ ছিল সেইকাৰণে চাগে বানপানী আহিছে ন আৰু সেইটো তোমাৰ খুলিবও লাগে। হাৰ মানে এইটো নহলেতো পানী এইটো হৈ যায় ন জমা হৈ যায় যে কাৰণে খুলিযয়ে দিয়ে তোমাৰ নেপালৰ ফালেও খুলি দিয়ে তোমাৰ নেপালৰ ফালে যেতিয়া
নেপ বাংলাদেশ অ বাংলাদেশৰ পৰা খুলিছিলে সেই সেইকাৰণে মানে তোমাৰ অ বৰষুণৰ কাৰণে বাংলাদেশৰ পৰা খোলাৰ কাৰণে পুৰা বান পানী হৈ গৈছে তোমাৰ এইটো তোমাৰ হয় অৰুণাচল প্ৰদেশ চাইদে, এই তোমাৰ বৰ
অ হয় সেনেকুৱাতো হয় তোমাৰ এই গাঁৱৰ ফালেও হয় তোমাৰ এই অসমতো হয় আৰু এই
এ গাঁৱৰ পালে গাঁৱৰ পালে খবা তুমি গুৱাহাটীয়ে ডুবি যায়। এক ঘণ্টা যদি কিন কিনিয়া বৰষুণ দিয়ে, তোমাৰ গুৱাহাটীৰ বানপানী সমস্যাটো হ'ল তোমাৰ অ ড্ৰেইনবোৰ লেতেৰাকে ৰখা তাৰপিছত আৰু যতে জীয়পৰ চাপৰ পেলাই দিয়ে হয় হয় তুমি ঠিকে লা জাবৰ জোথৰ উ নালা মানে নালাত ফেলাই আৰু তাৰপিছত যিহেতু বিল বোৰ আছ ছিলে তেতিয়া বিল বোৰত মাটি ঢালিকে এতিয়া ডাঙৰ ডাঙৰ ফ্লেট বনাইছে।
অ অ হয়। উম উম আৰু তোমাৰ এই ড্ৰেইন বোৰো নলাবোৰো সৰু সৰু হৈছে মানে। আজিকালি এই ড্ৰেইন বোৰ মান ৰাস্তাটো চেপি চেপি গৈ তোমাৰ এই ড্ৰেইনটো সৰু হৈ গ'ল, এই তোমাৰ ৰাস্তা মানে বহুত এতিয়া আজিকালি মানে বহুত ডাঙৰ ৰ কৰি দিছে ন এই মানুহৰ ঘৰৰ চেপি দিয়ে কেতিয়াবা মাটি চেপি দিয়ে আধা
মানুহে মানে মানুহে মানে মানুহে মানে ঘৰ বনাই কি কেতিয়াবা চাবাচোন ৰাস্ত নালা নালা ৰাত নালা চেপি দিয়ে অলপ ঘৰ মানে পনাই বউণ্ডি ৱাল লগতে নালা চে পিধে সেনেকুৱা কৰিব নালাগে, বানপানীৰ সমস্যা সিহঁতৰ কাৰণেই হয়। আৰু মই বহুত দেখিছো যেনেকুৱা ডাঙৰ ডাঙৰ বিল্ডিং থাকে। তাৰে পাৰ্কিং এৰিয়াত পুৰা ফ্লেট হৈ থাকে পানী। সিহঁতেৰে সমস্যা তাতে আগতে আগতে বিলি আছিলে এতিয়া বব
ঠিকে ক'লা মইতো মায়ে এটা জাগাত গৈছিলো তোমাৰ গাঁও এৰিয়াত গৈছিলো তেতিয়া মানে তাতে মই দেখিছো তোমাৰ ঘৰবোৰ ন' কেনেকুৱা বনাই বিল্ডিঙৰ নিচিনা বনাই দুখীয়া মানুহে বনাই ইমান পইচা জমা কৰি বনাই তোমাৰ সেনেকুৱা মানে ঘৰটোতো তোমাৰ বিলৰ মাজত আছে হা। আৰু তোমাৰ এই ঘৰটো মানে এনেই চাৰি তলা এনেকুৱা হয় বিল্ডিং ঘৰৰ নিচিনা থাকে কিন্তু মান সেইটো মানে ভালকে বনোৱা নাই আৰু কেঁচাই আছে ইমান ভালকে বনোৱা নে সেনেকুৱা থাকে মানে মানে সিহঁতে মানে মই সুধিছিলো কিয় মানে সেনেকুৱা কৰি বনাইছে বুলি মানে সিহঁতে কৈছে যে মানে বানপানী হৈ যায় যে পুৰা ওপৰলৈ আহি যায় বোলে তেতিয়া মানে নাৱতে মানে আহা যোৱা কৰে।
হয়, হয় অ', মানে মই আৰু এ এটা ৰিজৰ্ট দেখা পাইছিলো বানপানীৰ জেগাত। তোমাৰ ওখ ওখ ৰিজৰ্টটো মানে তাৰ ৰিজৰ্ট য'ত যাব লাগিলে তোমাৰ নাৱে দি যাব লাগে যেনেকুৱা তোমাৰ কিছুমান চহৰ থাকে নহয়।
উম, উম, উম তোমাৰ মই এটা দেখিছিলো এই এ কি কয় ইনষ্টাগ্ৰামত এটা দেখিছিলো এই বাংলাদেশত মানে এই বানপানী আহিছিল মানে মানুহ মানে নাৱতে থাকে। নাৱতে ঘৰ নিচিননাাই বনাই লম সেইটোতে থাকে, পানীৰে ওপৰত থাকে তাতে কাপোৰ ধুৱে তাতে গা ধুৱে সেইটোৱে পানী খায় বেয়া মানে এ এনেকুৱা চাই কিনে আমাৰ বেয়া লাগে ন
উম চাফ চুকুন কে হান মান চাফ চুকুন নাথাকিল পিছ বেমাৰৰ সমস্া বোৰ দেখ যায় চাফল
অ আৰু তোমাৰ পানীৰ পৰাই বহুত কিবা কিবি হয় বস্তু চব হয় ন তোমাৰ এ পোকা আৰু কি কয় এ মহ' বিলাকো হয়
আজিকালি জি এম চিৰ পৰা মানে সৰু সৰু নালাত মানে মাছ এৰিব ধৰিছে এটা মাছ পা পায় সি মানে এইটো তোমাৰ মহ'ৰ কণীবোৰ খাই দিয়ে সেকাৰণে জি এম চিয়ে আজিকালি কয়টো মাছ এৰিব ধৰিছে এইটো মাছে মানে এতিয়া মহ ইমান হ'ব নিদিয়ে ত সৰু সৰু মাছ থাকে এইটো কিবা মাছ এইটো লেতেৰা চাফা কৰা মাছ হয় সেইটো মানুহে নাখায় মানে ক'লা ক'লা থাকে বেছি ডাঙৰ নহয় সেইটো মাছে মানে এইটো চব মানে অ আগে যদি এনেকে ড্ৰেইন চ্ৰেইনত বহুত মহে মানে কণী দিছিলে তাৰপিছত মহ হৈছিলে সেইটো মাছৰ কাৰণে এতিয়া বৰ্তমান কণী চণী দিয়া দিয়া বন্ধ হৈছে মানে অলপ
উম উম হয় তোমাৰ এই বাহিৰা দেশত ন ইমান ভাল আছ যে তোমাৰ নলাও মানে ইমান চা চাফা থাকে ন পানীটো নলাৰ পানীও মই চাইছিলো তোমাৰ জাপানৰ ফালে তোমাৰ ভিডিঅ'তে চাইছিলো ইমান চাফা ইটো নালা বুলি কয় হা কি এইটো নহয় এইটো নলা নহয় মানে এইটো ইমান চাফা পানী ন মানে দেখাত নালাগে আমাৰতো চালে ন, সিহতে আহি কিনে ইমান মানে লেতেৰা বুলি কব।
এ নকবা আ' জাপানত তুমি কথা ক'লা, জাপানৰ যেনেকুৱা পৰিৱেশ ইয়াৰে লগত তুমি কম্পেয়াৰ কৰি আছা। সেইটো কম্পেয়াৰ কেতিয়াও কৰিব নোৱাৰিম আমি, জাপানৰ যিমান ডেভলপাৰ চিটি। আৰু তাতে মানুহবোৰ যিমান ডেভলপ কৰিছে মানে নিজকে নিজক। আৰু আমি ইয়াৰে মানুহবোৰে য'তে-ত'তে
উম, বাহিৰা দেশতটো বহুত চাফা আছে ধৰা বহুত, আমাৰ এনেকা গুৱাহাটীৰ নিচিনা নাই। বহুত চাফা আছে, তোমাৰ ৰাস্তাও চাফা আছে। আৰু তোমাৰ গুৱাহাটী নহয় অসমতো তো তোমাৰ বহুত ভাল আছে, বহুত জাগা আছে সেনেকুৱা তোমাৰ মানে চাফা আছে। অ' অ' মেঘালয়ত, অ' সেইটো শ্বিলং চাইডে। উম!
ত্ৰিপুৰা চাইডে যোৱা তোমাৰ চাফ-চিকুণ, আমাৰ এইটো অসমে মানে অসমত মানে বে ছিকে এইটো গুৱাহাটী চিটি, অ' গুৱাহাটী টাউনত মানে বেছিকে লেতেৰা কৰা হৈছে মানুহ।
উম, উম হয়, বহুত মান লেতেৰা হৈছে। আৰু গাঁৱত টো অলপ চাফা আছে, হলে মানে দেখি চাবাচোন গাঁৱৰ ৰাস্তাবোৰো অলপ চাফা আছে। এ তোমাৰ এই নলবাৰী চাইডৰ হল তোমাৰ।
অ' তোমাৰ, অ' গাঁও চাইডে মানে সেহঁত তে মানুহে নিজৰ নিজৰ চোতাল সাৰি লয়, তাৰ পিছত নিজৰ নিজৰ ঘৰৰ আচৰে-পাছৰে জা ঝাৰ জংঘলটো চাফা কৰে, মই তোমাৰ লাষ্ট টাইম। অ' মই লাষ্ট টাইম ত্ৰিপুৰা গৈছিলো নহয়। ত্ৰিপ পুৰাতো অলপ গাঁও চাইডে হয়, ইমান ধুনীয়া জাগাত। তোমাৰ মানে ঘৰৰ বাহিৰত চাফ-চিকুণকে থয় মানে। জংঙল-চংঙল হব নিদিয়ে, ভাল ভাল গছ পুলি লগাই। যিহেতু চাহ দিয়ে সেনেকুৱা মানে সেনেকুৱা জেগাত গ'লেও ভাল লাগে মন
অ ভাল লাগে উম চাফাও থাকে সেই সেনেকুৱা টাইপৰ তোমাৰ ঘৰত মন আহে আমাৰ আমাৰতো ঘৰত ইমান মহ আহে ন সেই তোমাৰ চট টিত হ'লেও কি হ'ল মহ বহুত আহে
মহ তোমাৰ সেইটোৱে তোমাৰ পানী জানে তোমাৰ পানী জমা হয় মহে কণী দিয়ে তাৰে পৰা মানে মহ উৎপন্ন হয় ঝাৰ জংঘলত যে যিহেতু পানী জমা হয় তাৰ পৰা মহ' উৎপন্ন হয় সেইকাৰণে মানে আমাৰ ঘৰৰ ওচৰে পুচৰে চাফ চিকুণকে ৰাখিব লাগে সেইকাৰণে মানে চেষ্টা কৰিব লাগিব সেইবোৰ চেছ চাফা কৰিবৰ কাৰণে হয়
হয় ঠিকে ক'লা তুমি উম হয় মইতো মই এইটোয়ে ভাবো দিয়া ঠিকেই কৰা তুমি ঠিক আছে দিয়া এইটো বিষয়ত আমি কালি ক কথা পাতিম দিয়া ভাল লাগিল তোমাৰ লগত কথা পাতি
দিয়া ঠিক আছে দিয়া ধন্যবাদ